হয় বা কি খবৰ?
অ মোৰ খবৰ ভালেই, আপোনাৰ?
মোৰ খবৰটো অলপ বেয়া ৰ'ব, মোৰ একচুৱেলি মানে কি হৈছে ঘৰটো মোৰ এ এডোখৰ ঠাইত হয় অসমৰে এডোখৰ ঠাইত হয় জেগাৰ নামটো নকওঁ বাৰু। সেই জেগাটোত বৰ বৰ্তমান মানে বহুত পানী হৈছে এতিয়া বৰষুণ দি আছে নেৰা নেপেৰা কৈ। তিনিদিন হৈ গ'ল মোৰ ঘৰটো এতিয়া একদম বুৰ যাওঁ যাওঁ মানে অৱস্থাত আছে। তাকে এতিয়া কি কৰো কি নকৰো ঘৰৰ বাহিৰত বাৰু এডোখৰ ওখ ঠাই এটা আছে সেই ঠাইত অলপমান মই আৰু এ এতিয়া আমাৰ ঘৰটো চিফ্ট কৰা হৈছে কিন্তু মোৰ যি টো ঘৰত গাড়ী মটৰ আছিলে সেই গাড়ী মটৰ বোলো এতিয়া চব পানীৰ তলত বুলিয়ে ক'ব পাৰি।
হয়ঁ হয়ঁ এইটো খুবেই মানে অঁ মই শুনিছোঁ বাৰু বাতৰি পত্ৰই। কাৰণ আপোনাৰ এতিয়া কি হৈ আছে অঁ। আমাৰ অসমত প্ৰায়বোৰ জেগাতে বহু নেৰানেপেৰাকৈ বৰষুণ চলি আছে যাৰ ফলত বানপানী পৰিস্থিতি- টি মানে হৈছে আৰু লগতে আপোনাৰ গুৱাহাটী চহৰতো- আপোনাৰ বানপানী এনেকুৱাই হৈছে যে আপোনাৰ গোটেই গুৱাহাটী খনে বুৰ যাব এতিয়া।
উমঁ তাকে এতিয়া উমঁ।
কৃত্ৰিম বানপানী। কাৰণ আপোনাৰ মানুহৰ ঘৰ ইমান বাঢ়ি গৈছে জনবসতি ইমানেই বাঢ়ি গৈছে। যাৰ ফলত আপোনাৰ নলা নৰ্দমাৰ - মানে বৰষুণ দিয়াৰ এজাক বৰষুণ দিয়াৰ লগে লগে নলা নৰ্দমা ভৰ্তি হৈ গৈ গোটেই পানী আপোনাৰ ৰাস্তাত আহি গোটেই ঘৰ বাৰী বুৰ গৈছে।
উমঁ তাকেহে হয় তাকে মোৰ। ঘৰতোৰো মোৰো মানে একেই পৰিস্থিতি হৈ আছে তেনেকে বহুতৰে হৈছে। এতিয়া তাকে মই এতিয়া এই ওখ ঠাইডোখৰত ৰখি ৰখি মই তাকে ভাবি আছোঁ। যে এই সমস্যাৰ সমাধানটো কি কৰিলে মানে সমাধান হ'ব। গুৱাহাটীৰ কথা বাৰু বেলেগ চহৰৰ কথা বেলেগ চহৰ।
উমঁ!
যোনটো বানপানী সেই বানপানীটো বাৰু নিজৰ মানুহৰ ভুলৰ কাৰণে হৈছে। আৰু কিন্তু আমাৰ ঘৰৰ যোন টো বানপানী সেইটো আপোনাৰ স্বাভাৱিক বানপানী আৰু এইটো প্ৰকৃতিৰ- যোনটো ধ্বংসৰূপী ৰূপ সেই- ৰূপটোৰ কথা ক'ব পাৰি এতিয়া ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ বাঢ়ি যোৱাৰ ফলত আমাৰ- বানপানীতো হৈছে। চ' মানে সেই দুই ধৰণৰ বানপানীৰ সমস্যাৰ সমাধানটো কেনেকুৱা বুলি ভাবে আপুনি? প্ৰথমতে আমি চহৰৰ কথাই- ও বাৰু চহৰত যে আপোনাৰ কৃত্ৰিম বানপানী হঁয় তাৰ পৰা আমি পৰি- চান পাবৰ কাৰণে কেনেধৰণৰ সুবিধা কেনে ধৰণৰ আমি পদক্ষেপ বিলাক লোৱাত- টো আমাৰ কাৰণে উপযোগী হ'ব বুলি ভাবে আপুনি।
তাৰ কাৰণে আমি আমাৰ মানুহ বোৰে সতৰ্ক হব লাগিব যেনেকৈ আপুনি এতিয়া- কি হয় মানুহবোৰে জাবৰ জোথৰ নলা নৰ্দমাই পেলাই দিয়ে প্লাষ্টিকবোৰ যোনবিলাক আপোনাৰ- অঁ কি বুলি কয় বায়'ডাইভাৰবল নহয়। যাৰ ফলত আপোনাৰ কি হয় পানীৰ- বৰষুণৰ পানী বাঢ়াৰ লগে লগে তাতে আপোনাৰ জাবৰ জোঁথৰবোৰৰ কাৰণে কি হয় যে পানীবোৰ অঁ লগ হৈ যায় আৰু মানে বাঢ়ি আহে ওপৰলৈ উঠি আহে। পানীবোৰ যাবলৈ জেগা নাপায়।
সেইটোয়ে মানে ওলটা ওলটা পৰিস্থিতি আমি চহৰত দেখা পাওঁ। মানে যেতিয়া পানী বৰষুণ দিয়ে পানী আপোনাৰ কি হয়ঁ। পানীবোৰ জমা হৈ কিনে নলালৈ যাব লাগে কিন্তু আমি ওলো এটা পৰিস্থিতি দেখা পাওঁ যে নলাৰ পৰাহে ৰাস্তালৈ পানীটো ওলাই আহে।
হয় হয় আৰু মানে আপোনাৰ আমাৰ- যোনটো ড্ৰেইন চিষ্টেম হয় মানে নলা নৰ্দমাৰ যোনটো চি- তেম হয় সেইটো খুবেই বেয়া। এখন চহৰ- হিচাপত মানে নলা নৰ্দমাৰ আপোনাৰ কি থাকে এটা পৰিধি থাকে ন। এইটো এইটো- ঠাইত আপুনৰ নলা পৰিধি সিমানেই। খিনি হব লাগে বা ইয়াতে এটা ওখ বা এটা ডাঙৰ- মানে নলাৰ প্ৰয়োজন সেই বস্তুটো আমি দেখা নাপ- পাওঁ মানুহে ঘৰৰ উম নলাৰ ওপৰতে ঘৰ বনায়। নলাৰ ওপৰতে আপোনাৰ গেৰেজ এটা বনাই দিব। আপুনি ইটো বছ- আপুনি গুৱাহাটীত দেখিছেনে নাই নাজানো কিন্তু এইটো আপোনাৰ- আপুনি প্ৰায়বোৰ আ ঠাইতে দেখা পাব, নলা নায়েই প্ৰায় মানুহৰ ঘৰে বেছি দেখা পাব। নলা কিন্তু নলাৰ কিন্তু ব্যৱস্থা নাই। গতিকে পানী খিনি- ক'ত যাব? এতিয়া বৰষুণৰ পানী খিনি যদি আপোনাৰ- বাগৰি আহে সেই পানী খিনি যাবৰ কাৰণে নলা এটা যদি নাথাকে সেই পানী খিনি কত যাব? আপোনাৰ ঘৰত সোমাব, ৰাস্তাত যাব।
গতিকে সেইটোক লৈ মানুহে হাবা- ঠৰি খাই লাভ নাই আমি মানুহৰ কাৰণে আমাৰ সেই বস্তুটো আমি আজি সেই পৰিস্থিতিত যে- পৰি আছো সেইটো মানুহৰ কাৰণেই হৈছে।
হয় হয় হয়। তেনেকুৱাই ক'ব লাগিব কাৰণ মই দেখিছো বাৰু চহৰলৈ যিহেতু মইও যাওঁ কেতিয়াবা কেতিয়াবা। এনেকুৱা দেখিছো যে ৰাস্তাৰ লগতেই ঘৰটো মানে কিন্তু আচলতে হ'ব লাগে ৰাছ- তাতো অলপ এৰি কিনে নলা নৰ্দমা এনেকে আগফালে থাকি কেনে তাৰপিছত ঘৰটো হ'ব লাগে। কিন্তু নলাৰ লগত মানে ৰাস্তাৰ লগতে একদম ঘৰটো বনাই লৈ। নলা আপোনাৰ তাতে খান্দিবৰ কাৰণেও জাগা নাচাই মানুহে। চ' এই বস্তুটো বাৰু বহুত বেয়া কৰি আছে মানুহবোৰে। অলপ চিভিক চেন্সটো যদি থাকিলে হয় তেতিয়া হয়তো আমাৰ এই- কৃত্ৰিম বানপানীৰ পৰা আমি মুক্ত হলো হয়।
হয় হয় সেইটোৱে কৈছো মই।
উম এতিয়া আমাৰ যিহেতু, যিমান আমি বজাৰলৈ যাওঁ কেতিয়াও আমি বেগ লৈ নাযাওঁ সদায় আমি- বজাৰ আমি প্লাষ্টিকতে আনো প্লাষ্টিকৰ ব্যৱহাৰ আমি যিমানে বেছিকে কৰিম সিমানে আমাৰ- পৰিৱেশৰ কাৰণে সেইটো বহুত বেয়া হয় চ' আমি যিমান পাৰো- প্লাষ্টিকৰ ব্যয়ৱহাৰবোৰ আমি কম কৰি কৰিব লাগে। মাজে মাজে আপোনাৰ দেখিছিলো কেইদিনমান আগতে চ- কাৰেও সেইটো মানে বেন কৰিছিলে। কিন্তু মানে বেছি দিন হলে বেন ৰাখিব নোৱাৰিলে কাৰণ আমাৰ ব্যৱহাৰটো বহুত বেছি প্লাষ্টিকৰ।
হয় মানে কি হয় আ- পোনাৰ প্লাষ্টিকটো আপোনাৰ সুলভ মূল্যতে পোৱা যায় প্লাষ্টিকৰ যোনটো বেগ হয়- সেইটো আপোনাৰ সুলভ মূল্যতে পোৱা যায় কিন্তু সেই জেগাত যদি আপোনাৰ বেলেগ বেগ যেনেকৈ কাপোৰৰ বেগ- বা খাদি সূটাৰ বেগ আৰু কিছু- মান আপোনাৰ থাকে আ কি বুলি কয় মৰা পাটৰ বেগ সেইবোৰ আপোনাৰ কি হয়- সুলভ মূল্যত পোৱা নাযায় তেওঁ সেইবোৰৰ দাম আপোনাৰ বেছি এতিয়া আপুনি যদি এক কিলো আলু- আনিব যায় আনি- আনিব গ'লে, সেই বেগতো আলুখিনি যদি এখন বেগত- ভৰাই দিয়ে। হয়নে? আপোনাৰ যদি এখন- এখন যদি আপোনাৰ কাপোৰৰ বেগতে ভৰাই দিবলগীয়া হ'ল, বা আপোনাৰ এখন অ' কি বুলি কয় এইটো মৰা পাটৰ বেগতে যদি ভৰাই দিব লগীয়া হয়। সেই বেগ তোৰটো আপোনাৰ দাম বেছি হয়?
বেছি হয়।
অ', কিন্তু প্লাষ্টিকৰ বেগ এটা সূলভ মূল্যতে পোৱা যায়। গতিকে আপোনাৰ পাৰীয়ে অ' বেপাৰীয়ে আপোনাৰ সেই সুলভ মূল্যৰ বস্তুটোহে বেছি বিক্ৰী কৰিব। কিন্তু সেইটো মানুহৰ ওপৰত কথা, মানুহজনে যদি আপোনাৰ যদি ঘৰৰ পৰাই বেগটো লৈ যায় বস্তু খিনি আনিব কাৰণে হয়নে? তেতিয়াটো সেই প্লাষ্টিকৰ বেগটোৰ ইউজটো আপোনাৰ কম হ'ব।
অ'। মই সেইটো কথাই মই কবলৈ বিচাৰিছিলো, মানুহে মানে নিজে সতৰ্ক হব লাগিব। যে যেতিয়া বজাৰলৈ ওলাই যায়, হাতত হয়তো সেই মোনাটো যদি লৈ যায় এনেকে যদি সকলোৱে কৰে বহুতো কম মানে ব্যৱহাৰটো কম হ'ব আমাৰ। আৰু লগতে কিন্তু প্লাষ্টিক অকল বজাৰ কৰোঁতে যে আমি পাওঁ তেনেকুৱা নহয়। যিমান আমাৰ প্ৰডাক্ট দেখিছে আপুনি দোকানৰ যোনখিনি চিপছৰ পৰা আদি কৰি আপোনাৰ চক কলেটৰ পৰা আদি কৰি সকলো বস্তু আপোনাৰ প্লাষ্টিকতে থাকে। চ' আমি চিপ্ছ খাওঁ ৰাস্ত তাত চিপছ খাওঁ, আৰু চিপছটো খাই কিনে আমি প্লাষ্টিকটো ডাইৰেক্ট এ যতেই ইচ্ছা তাতে পেলাই থৈ যাওঁ। তেনেকে আমি নলাটো পেলাওঁ, তেনেকুৱা ধৰণৰ সেই বস্তু বস্তুবোৰ গৈ গৈ নলাতেই জমা হয় আল্টিমেটলি‌।
হয়। আমাৰ উম আমাৰ মই দেখিছোঁ আমাৰ ভাৰতবৰ্ষ ৰ মানুহবোৰৰ অ' কিছুমান ৰাজ্য এৰি পেলাই, যেনেকৈ মানে অ' ছিকিম হওঁক বা আমাৰ উত্তৰ পূৰ্বাঞ্চলি কিছুমান ৰাজ্য এৰি পিনে মই ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যতে প্ৰায়বোৰ জেগাতে এনেকুৱা দেখিছোঁ আপোনাৰ যে তেওঁলোকে মানুহ বোৰে কি হয় আমি বস্তু এটা খালোঁ আমি ডাষ্টবিন টোত সেই বস্তুতটো ন পেলাও।
আমি ৰাস্তাতে সেই বস্তুটো য'ত খালো তাতে সেই ৰাস্তাতে বা সেই জেগা খিনিত তাতে আমি বস্তুটো পেলালোঁ থৈ গুচি আহিলোঁ।
হয়। তাকে, সেই মানে এ সেই যোনটো সমস্যা, সেই যোনটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যোনটো সমস্যা সেই সমস্যাটো আমি সৰুৰে পৰা আমি আচলতে স্কুল কলেজত আমি শিকি আহিব লাগিছিলে। কিন্তু আমাৰ বহুতো সেনেকে জনসাধ ধাৰণৰ তেনেকেই ভুল আৰু চৰকাৰৰো অলপ গাত ভুল আছে নোহোৱা নহয়। সেই আমাৰ যোনটো স্কুলৰ শিক্ষা সেই পাঠ্যক্ৰমত যদি এই চাফ চিকুণৰ যদি কিবা এটা এনেকে শিকালে হয় সৰুৰে পৰা যে ডাষ্টবিনত সকলো এ অপচয় বস্তু টো ডাষ্টবিনত পেলাব লাগে, আমি ৰাস্তাই ঘাটে এনেকে আমি পেলাব নালাগে। সেইবোৰ যদি সৰুৰে পৰা শিকালে হয়, হয়।
টো স্কুলৰ পাঠ্যক্ৰমত আছিলে বাৰু, আপোনাৰ ক্লিলি ক্লিলিনেছট বুলি এটা আপোনাৰ থাকে মানে চেপ্তাৰ আছিলে। মই পঢ়িছিলো, তাতে দিয়া হৈ আছে উবেদ ডাষ্টবিন কি হয়। আপোনাৰ ড্ৰাই ড্ৰাই ডাষ্টবিন কি হয়। কি ড্ৰাই ডাষ্টবিন কেতিয়া ইউজ কৰে ৱেইট ডাষ্টবিন কেতিয়া ইউজ কৰে এনেকুৱা এ মানে- পঢ়িছো সবে চবেই পঢ়িছে এইবোৰ বস্তু কিন্তু, মানুহে মানে- কি হয়? আহ পঢ়িলে তাতে পাহৰি থাকিলে সেই বস্তুটো যে নিজৰ জীৱ- ৱনত সেই বস্তুটো আমি যে এপ্লাই কৰিব লাগে সেই বস্তুটো আমি নিহিকো। শিকিলো মানে। বুজি পাইছে নে অঁহ আমি চেপ- চেপ্টাৰটো চেপ্টাৰ হিচাপতে ৰাখো কাৰণ স্কুলত পঢ়াহলে আমি এক্জাম দিলো হৈ গ'ল তাতেই খতম।
উম' সেইটো বুজিলো বাৰু বাইদেউ সেইটো বুজিলো এতিয়া আমাৰ- গুৱাহাটীৰ যি বানপানী সেইটো কৃত্ৰিম বানপানীটো আমি বুজিলো। নেইক- কি কৰিব লাগে, এতিয়া মোৰ ঘৰৰ যোনটো বানপানী হৈছে সেই বানপানীৰ উপায়টো কি হ'ব এতিয়া?
উম'
মোৰ ঘৰটোতো চহৰত নহয় মোৰ ঘৰ গাঁৱত এতিয়া এই মোৰ- ঘৰত হোৱা বানপানীতো সেই পানীখিনি আপোনাৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা আহিছে- ত' সেই পানীখিনি আমি কেনেকে আমি কন্ট্ৰোল কৰিব পাৰো?
তাৰ কাৰণে এক্সুৱেলী আমাৰ চৰকাৰে বান্ধৰ নিৰ্মান কৰিব লাগে এডভানস বান্ধ থাক- কে নহয় আজিকালি। উম' বহুতে এনেকুৱা কৰে মানে বহুতে আপোনাৰ মই বেলেগ বেলেগ দেশত দেখা পাইছো এডভানস টেক- টেকনলজি মানে আপোনাৰ বান তেওঁলোকে নিৰ্মাণ কৰে, যাৰ- ফলত মানে এই সমস্যাটো বানপানীৰ সমস্যাটো তেওঁলোকৰ তাতে নহয়। খুবেই কম হয়। এতিয়া- অঁ' যদি বৰষুণ বেছিকৈ দিয়ে পানীটোতো আপোনাৰ জলস্তৰতো বাঢ়িবই নদী এখনৰ। কিন্তু, মানে এই- বান্ধৰ কাৰণে যোনটো এডভান্স টেকনলজি বান্ধ মানে তেওঁলোকে মানে- আ ব্যৱস্থা কৰিছে নিৰ্মাণ কৰাৰ- সেইটোৰ অলপমান বাজেটটো বেছি হয় কিন্তু, সেইটোৰ ফলত আপোনাৰ কি হয়? আপোনাৰ অঁ বানপানী হেৰিটো মানে খুবেই কমিছে। সেইবোৰ জেগাত। আপোনাৰ এতিয়া কি বুলি কয় আপোনাৰ চাইনাত- হুৱাংহু নদী আছে যোনটো আমাৰ য়েল্লো' ৰিভাৰ বুলি কয়। গতিকে, - সেই সেই যোনটো ৰিভাৰ মানে আপোনাৰ নদী হয় চাইনাৰ টো- সেই নদীটো মানে এনেকুৱা এডভাঞ্চ- টেকনলজি বান নিৰ্মাণ কৰিছে কাৰণ বহুত আগলৈকে মানে কেইবছৰ মান আগলৈকে- কে তাতেও এনেকুৱা পৰিস্থিতি হৈছিল যে তেওঁলোকে বান নিৰ্মাণ কৰাৰ পাছতো মানে- অ বহু পৰিমাণে হলেও বানপানী তেওঁলোকৰ পৰিস্থিতি- কি হয় মানে তেনেকুৱা বানপানী পৰিস্থিতি তাতেও দেখা গৈছিলে। কিন্তু যেতিয়াৰ পৰা মানে তেওঁলোকে টেকনলজিৰ ক্ষেত্ৰত বস্তুটো আগৰণুৱা হৈ গ'ল তেওঁলোক- আৰু সেই তেনেকৈ বান তেওঁলোকে সজালে- তাৰ পিছৰ পৰা মানে সেই বানপানী যোন- টো হয় সেইটো বহুত খিনি ৰোধ হৈছে তেওঁলোকৰ গতিকে, আমাৰ- আঁহ মানে অসম চৰকাৰেও সেই ব্যৱস্থাটো কৰিব লাগে যিহেতু এনে- কোৱা নহয় যে আমাৰ ইয়াতে- অঁহ তেনেকুৱা পঢ়া শুনা বা তেনেকুৱা স্কিল বা তেনেকুৱা টেকনলজিৰ মানুহ নাই বা- তেনেকুৱা বাজেট নাই। তেনেকুৱা নহয়, গতিকে সেই বস্তুটো কৰিব লাগে ইয়াতো কৰিব লাগে- তেনেকুৱা।
হয় হয়।
আৰু মানুহে গছ কাটি, হয়, হয় আৰু মানুহে গছ গছনি কাটি। নষ্ট কৰি আছে হয়নে? আপুনি বান্ধৰ অ' বান্ধ এটা কৰাৰ পাছত তাতে, যদি আপুনি গছ গছনি ৰুই দিয়ে, তেতিয়া সেই বান্ধটো, কি হৈ যায়, খহি নপৰে, যেতিয়া পানী বাঢ়িব তেতিয়া সেই বান্ধটো খহি নাযায়। যায়, আমাৰ ইয়াতে কি হয়, যে বান্ধ অ 'বান্ধ খহি যায় গৰাখহনীয়া বহুত দেখা যায়।
বহুত দেখা যায় হয়।
হয় যদি, সেই বান্ধবোৰ সাজি পেনে তাৰ ওপৰত যদি আপোনাৰ! ডাঙৰ ডাঙৰ গছ গছনি ৰুই দিয়া যায় 'ন, সেই বস্তুটো আপোনাৰ কি হৈ যায়, আহ, বানপানী তেতিয়া প্ৰতিৰোধ বহু পৰিমাণে কমি যায়। মানে প্ৰতিৰোধ হয়, গতিকে এইবোৰ ব্যৱস্থা, স্থা আমি কৰিব লাগে। আমাৰ চৰকাৰে গছ ৰোৱাতকে বেছি গছ কাটেহে।
হয়, তাকেই আপুনি বাৰু 'হয়। খুব আহ মূল্যবান কথাবোৰ ক'লে আজি খুব ভাল লাগিলে আ, আপোনাৰ লগত বাৰ্তালাপ কৰি কেনে, যি হেনক সময় দিয়াটোও অলপ হৈছে আমাৰ।
হয়, হয়।
হয়, না।